দিচেনে বাৰু?
হয় হয় শুনিছোঁ। আপুনি শুনিছেনে?
হয় হয় শুনিছোঁ। ভাল আপোনাৰ?
অ' ভালেই। আপোনাৰ ভাল?
অ' ভাল দিয়ক। কি কৰি আছে বৰ্তমান?
এয়া ভিতৰতে আছোঁ, বৰষুণ যে আমাৰ ইয়াতে ক'তো ওলাই কৰি যাব পৰা নাই।
হয় দিয়ক, গৰমত বৰষুণ দিছে কাৰনে বহুত ভাল হৈছে ন'?
হয় হয়, আজি মানে বতৰটো অলপ ভালেই দিয়ক, আজি বৰষুণটো মানে বৰষুণটো এতিয়াই দি ছে কিন্তু মানে বতৰটো ৰাতিপুৱাৰ পৰাই ভাল কৰি আছে আজি।
হয় হয় হয়, মানে বহুত বতৰটো মানে আপোনাৰ ঠাণ্ডা হৈছে, মানুহৰ মানে মানে শান্তি এটা পৰিৱেশ হৈ গৈছে নহয় নে, গাবিলাক এইকেইদিন আপোনাৰ গৰম গৰম বডিত কওঁতে কওঁতে মানে মানুহৰ মুখে মুখে উফ গৰম, উফ গৰম খালি সেইটোৱে শব্দ।
হয় হয় ঠিকেই কৈছে, হয় দিয়ক।
হয় যিহে গৰম পৰিছে দেই, এই কেইদিন মানে শুব নোৱাৰি, খাব নোৱাৰি হয় নহয়নে? মানুহৰ যি বেমাৰ আজাৰ যি হৈছে
হয় হয়।
হয়। তাতে আপোনাৰ গৰমত আপোনাৰ মানুহবিলাকৰ ধৰক কিছুমানৰ পায়খানাও হৈ গৈছে, এনেকুৱা হৈছে।
হয়, খোৱা বোৱাবিলাক অমিল হৈছে যে সেইকাৰণে মানুহৰ মানে বি
হয়, খাদ্যৰ মানে অমিল হৈ গৈছে যে। হেল্ল'। হেল্ল'। হেল্ল' আপুনি শুনি আছে নহয় জানো? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল', হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।